হেল্ল' অ কিয় ৰিচিভ কৰাতে ইমান দেৰিজি
এ কিবা কাম কৰি আছিলো ৰবা সেইকাৰণে
অ কি কৰি আছ।
আছো এনে তুমি কি?
মই এ আছোঁ ৰ'বা এনে।
উম, ভাত খালা?
ভাত খোৱা নাই ৰবা ভাত খোৱাই নাই এই বনে এই আছে। তোমাৰ হল ন কি?
অ, মোৰ হল ৰবা।
আহ ঠিকে আছে দিয়া। কি বনালা?
আজি আমাৰ পনিৰ ৰবা।
পনীৰ।
উম, পনীৰ, ভাত, ৰুটি।
আৰু?
আৰু বেলেগ একো নাই। সেয়ে,
সেয়ে অকল।
অ, তোমালোকৰ?
আমাৰ এই কণি বইল।
উম।
দালি আৰু এই লাওৰাত ভাজা সেই।
অ, ঠিকে আছে দিয়া।
তাকে মই বোলো ফোন এটা কৰিলো তুমি কি বা কৰি আছা?
অ, নাই এনেই আছিলো কিবা কামো কৰি আছিলো।
অ, চিৰিয়েল-তিৰীয়েল চালা?
উম চালোঁ।
আজি ৰবিবাৰ চিৰিয়েল দিয়ে নেকি?
অ, দিয়ে এই কি কয় তোমাৰ এ কি হিন্দী বিলাক দিয়ে।
আহ।
চিৰিয়েল বিলাক।
অ, অ হিন্দী খ অসমীয়া এইবিলাক নিদিয়ে।
নাই অসমীয়া বিলাক নিদিয়ে, হিন্দী দিয়ে।
মই আছো ৰবা এনে আছো এই গধূলা গেলো চুলি কাটবা গলো গাখীৰো আনবা গলো। যাই তাত, ততে চুলি কাটতে কাটেতে দুটা মানুহতে মানুহে ৰখাতে ৰখাতে ৰখাতে বহুত দেৰি লাগি গাল।
অ, বৰষুণ দিছিল নে তোমালোকৰ তাতে?
অ, বৰষুণ দিছিল। বহুত ডাঙৰ বৰষুণে দিছিল। সেই শিখিলেতো তাৰপিছত চুলি কাটি থাকতে এ বৰষুণ দিলাক বৰষুণতে তাতে ফাঁচি গলো।
অ, অ।
আহ তাৰপিছত এই তুমি একবাৰ ফোন ফোন মাছিলা চাগে মোক।
অ, মই মাৰিছিলো এবাৰ ফোন তোমাক।
অ, এই গধূলি ফোন মাৰ গধূলিক ফোন মাৰতে তেতিয়া মানে মানে চুলি কাটি আছিলো।
অ, অ।
পিছত ফোনটো সেইকাৰণে ৰিচিভ ৰিচিভ কৰা নাই মই। মানে এই কাপোৰ-চাপোৰবিলাক ঢাকি দিয়ে নাই।
অ, বুজি পাইছো। নহয় মই ফোন মাৰিছিলো মানে কি আমাৰ ততে বহুত ডাঙৰ বৰষুণ দিছিল। দিওঁতে মানে কি তোমাৰ মই ভাব কৈ যে তুমি ওলাইব গ'লা'- কেতিয়াবা বৰষুণ পালা নে নাইবা?
আহ।
সেইকাৰণে।
অ, তাৰপিছত বৰষুণ দিলাক দিয়া টাইমে ৰখলো।
উম।
ৰখাতে ৰখাতে আন্ধাৰে হ বহুত দেৰি হল। আঠটা বাজি বাজি আছ সময় তাৰে পিছতৰ বৰষুণ যাক দিওঁতে আহিব ওলাইছো।
আহ।
অলপ দি আছে দিহতেই মোৰ লগৰ ল'ৰা এটা আছে নহয় কলেজৰ সাত গাঁৱত দি থাকে।
আহ।
সি লাগাতাৰ পোন্ধৰবাৰ ফন মাৰছে।
অ।
কন্ ৰবাৰ ফোন মাৰি মাৰি মাৰি মাৰি একদম মানে আচৰিত আৰু মানে মই ভাবিছো কিবা। বিপত পৰিছে কিনকিনীয়া বৰষুণ। দিয়ে আছে মই ভাবিছো চুলি কাটিতো গা ধুবাই লাগব সেনেকে গুচি যাওঁ আধা বৰষুণ দিয়াকে।
আহ।
তাৰে পিছত সেনকে আহি আছো আধা আমাৰ এই তিনিআলি মান পাইছো মমৰ দোকান যি আছে। ম বৰষুণত ৰখি মোবাইলতটো উওলাই কিনে চালো মই বোলো কোনে মাছ। ফন মানে ভাবছো যে মাহতে মাৰা বুলি।
আহ।
ত পোন্ধৰ বাৰ লাগাতাৰ মাৰি আছে মানে কাটতে মাৰে কাটতে মাৰে পুৰা মাৰি আছে আৰু ৰিং ৰিং কৰি আছে মই। তাৰি ক বা চ যে সি মই বোলো কিবা বিপদত পৰিছে।
আহ অ অ।
খাই কেনে ফোন মাৰলো মাৰি কেনে সুধিলো বোলে কি সেই ডেইলি। তুমি যি জানয়ে সেই। এনে ফকতীয়া কথা পাতিব কাৰণে ফালতটো কৰিব কাৰণে আহ। ফোনটো কৰছ তাকে আজি বোলে কৰ'বাত গৈছিল।
উম।
তাকে আৰু এই কিবাকিবি এ অ এই মাংস।
উ উম উম মা হতে কি কৰি আছে তোমালোকৰ।
মা হতে আছে ৰবা মায়ে এ কণী চেলাই আছে চাগে।
অ অ।
কোনো মোবাইল চাই আছে।
উম উম উ।
তাৰে পিছত থেনকে গেলাক গ'লে যাই ফুৰি চুৰি আহিল। আ আহি কিনে মই কলো ঘৰত ফোন মাৰিম বুলি। মই বোলো দে মই এনেকে এনেকে গাড়ী চলাই আছো বৰষুণ দিছে মই ঘৰত আহিনে ফোন কৰিম।
অ।
এতিয়া যি এতিয়া যি মোবাইলটো চাও বাপৰে তাৰ মেছেজ। একদম পাগল কৰি দিছে মেছেজ দি দি কেনে ঘৰত যাই ফোন ফোন কৰিম বুলি কৈছে। খেলি নকলি দেখোন।
অ চাগে তোমাৰ লগত কিবা ইম্পৰ্টেণ্ট কথা আছে আৰু সেইকাৰণে।
উ ইম্পৰ্টেণ্ট নাই সেইবিলাকে ধেমালি কৰব।
তাকেতো তাৰ কাৰণে সেইখিনি ধেমালি খিনিয়ে তাৰ কাৰণে ইম্পৰ্টেণ্ট।
অ আৰু আজি দিনটোত কি কি হ'ল সেয়ে কব।
উম অ।
সেইবিলাকে আৰু।
কেতিয়াবা তুমিও এনেকে ফোন মাৰি কেনে তাক ডিষ্টাৰ্ব দিবাচোন ননষ্টপ।
হয় এনেকে লাগাতাৰ কামত থকাত নহয় সি আৰু বদমাছ আছে নহয় সি আৰু কেনেকে ক'ব জানা। হেনকে কব হেল্ল' অ। অ বোলে এ মই এই তোৰ কামত আছো ৰ।
অ।
ফোন কৰিম দে তক অলপমান বিজি আছে এক এক চে ৰ বুলি কয় ফোনটো কাটি কিনে আৰ সি নামাৰে ফন।
অ অ। অ।
মা হত দোকানৰ পৰা অহাই নাই।
নাই ৰবা অহাই নাই আহিব আৰু
ইমান দেৰি
ডেৰি মানে কি চাৰে দহটামান বাজিল মানে বাজি এঘাৰটা বাজু বাজু হ'বই আৰু
অ আজি সেই মানে বজাৰ বাৰু নহয় দোকান চোকান বন্ধ কৰতে দেৰি অহ দেৰি লাগব
এইকাৰণে
অ বৌ আছে নে নাই
হা
বৌ আছে নে নাই
অ আছে আছে বও এ অ আছে ৰ'বা এ কি কয় আছে এনে ঘৰত টিভি চাই আছে
অ ঠিকে আছে দিয়া
উম
মানে কালি ডিউটি যাব বৌ উ কালিতো নাই চাগে ঘৰত যাব চাগে
ঘৰতে যাব নিকি সম্ভৱ ভালকে গমো পোৱা নাই ৰবা ঘৰতে যাব চাগে
ৰাতিপুৱা অত চচ খাইছিলা
অ খাইছো খাইছো অতচ খাইছো নাই আজি ৰবিবাৰ নহয় আজি বন্ধ
অ আজি বন্ধ আছিল
উম আজি বন্ধ
অ হলেকি তাত কি গৰমৰ বন্ধ বন্ধ নেদা নেকি
নাই গৰমৰ বন্ধ নিদিও চাগে কাৰণ মানে সিহঁতৰ আধা কৰ্চ কমপ্লিট হোৱাই নাই এতিয়া ঘৰৰ বন্ধ দিয়াৰ লগে লগে আকৌ এ ৰখি যাব পঢ়াটো পঢ়াটো ৰখি গলে ইফালে আৰু বেছি স্মাৰ্ট ল'ৰা ছোৱালীও নহয় নহয়
অ সেইটো হয় ঠিকেই আছে উম
এজনক দিব পাৰি কিন্তু এজনক দিব নোৱাৰি নহয়
অ এটো হয় হয় বাৰু অ ঠিকেই আছে অ সেই কি আছিল গধূলি জিম চিম কৰলা নে নাই
উম কৰিলো কৰি কেনে তোমাৰ আজি চেচ আৰু তোমাৰ কি কৰিছো প্ৰাই চেপ
অ কণী চনী খালা
উম খালো
ঠিকে আছে দিনত কি খাইছিলা
দিনত আজি ভাত ভাতৰ আজি কি খালো দালি শুকান মাছ ভাজি আৰু ভাত আৰু কি হয় ঢেকীয়া ভাজা আছে চ কিন্তু মই খোৱা নাই
অ থিকে বেয়া পোৱা মোৰ ফেভৰেট আকৌ
নাই মই বেয়া পাও মই ভাল নাপাও
অ খাব লাগে ভিটামিন থাকে
থাকে কিন্তু মই নাখাওঁ
অ
মই বেয়া পাও
অহ
তোমালোকৰ আজি দিনত কি আছিল
আমাৰ দিনত আজি কি কি আছিল অ দিনত ভাতে খোৱা নাই আজি ৰুটি খাইছো ৰুটি খালো ৰুটি আলু ভজা
উম গৰমৰ কাৰণে নেকি
নহয় এই ঘৰৰ কাম কৰি আছে কাম কৰা মানুহ কেইটাই মানে ভাত নাখাই পেলাই আজি ৰুটি খাই তাকে ৰুটি বনালা ৰুটি চুটি গুটেইখিনি বনোৱা হোৱাৰ পিছত মানুহকেইটাই কৈছে যে আজি পস্তটো নুশু খ এনেকে এনেকে মাক অকলাক হ'ব দিয়া আজি কাম কাম কৰিব নালাগে তাৰপিছত এনে গেল নহয় আটা খিনি
অ ঠিকে আছে
তাৰে পিছত আৰু কি কি কৰিম তাৰ যাতে বনাইছে সেই চব খাই লৈ গুচি গে অল
উ সেই গধূলি সেই দিনতে ৰুটি খোৱা
অ তাৰে পিছত ভোক লাগিছিল তাৰপিছত আকৌ ভ কবেলা যাই কিনে মেগী আনি কেনে খালো
অ ঠিকে
তাৰপিছত মেগী চেগি খালো ভোক লাগিল তাৰ পিছত গেল সেনেকে মেগী কল তাৰপিছত গধূলি আহিলো আহিলোঁ যেনে মাক ক'লো মা একদম ভোক লাগছি ৰুটি দুখন আছিল মানে সে আটা মাৰাই আছিল তাৰপিছত ৰুটি দুখন মানে বনাব দিলো দি কিনে আলু ভজা খিনি আছিল সেইখিনি দিয়ে মই আৰু আমাৰ এই ভাগিনটোৱে ভাগিনটো আছিল উম তাৰ পিছত এই টিউচন গৈছিল টিউচনৰ পৰা আহি সেনেকে সি মই এনেকে খালো
হেল্ল'
অ হেল্ল'
অ এ কি কয় এইটো এ ভাগিনটো গ'ল
অ ভাগিনটো গল আছিল আহিকেনে এ খালো সি আৰু মই
অ
তাকে খাই লৈ মানে আৰু এতিয়া আৰু ভাত চাত বনাইছে খাম এ মানে ইমানো ভোক লাগা আমাৰ মানে মই খালো নহয় দুখন ৰুটি
উম উম আৰু যিটো এ গৰম আজি একদম মানে ভাত খোৱাতটো মানে বনোৱাটো কষ্ট খোৱাটো অশান্তি
অঁ সটোয়েতো কি কবা আজি গৰম এই আমাৰ লাইনো গেল ৰ'বা
অ লাইন গল নেকি আহ
তাকেতো এই চাৰ্ভাৰটো নেগিলি ৰক্ষা আৰু
অ এ সেইটোৱে দিগদাৰ আমাৰ বাৰু লাইন যোৱা নাই কিন্তু ৰাতিলৈকে লাইন চাইন গ'লে একদম গৰমত
বেয়াতে হ'ব দিয়া অলপমান দেৰিকে ফোন মাৰি আছো ৰ'বা মই কাটা
অ অ দিয়া হ'ব দিয়া
অ কাটা সেইটো